হেল্ল, নমস্কাৰ, নমস্কাৰ। কি কৰি আছা? ভাল ভাল।
তাইদি খোজকাঢ়ি আছো।
কিয় ক'ৰবাত গৈ আছা নেকি?
নাই যোৱা এনে ঘৰৰ ওপৰৰ পৰা তলত এতিয়া গৰম বহুত লাগি আছে। সেইকাৰণে মই তলত খোজকাইব ওলালোঁ।
বৰষুণ নাই নেকি সেইফালে?
নাই নাই নাই নাই আমাৰ এইপিনে বৰষুণ নাই আপোনালোক ইপিনে?
আমাৰ এইপিনে আজি ৰ'দ দিছে পুৰা একদম বিৰাট ৰ'দ।
মানে আপুনি কোনপিনে থাকে নো?
মই শুৱালকুছিত আছো, এনে মোৰ ঘৰটোতো গুৱাহাটীতে।
মইয়ো গুৱাহাটীতে থাকা।
অ' মই শুৱালকুছিত আছো, এই মামা আইতাহঁতৰ ঘৰত আহিছো।
অ' মানে আমাৰ এইপিনেও গৰম আজি ৰ'দ দিছে। তিনদিন ধৰি বৰষুণ দি আছে বহুত নেৰা নেপেৰা বৰষুণ।
উম, নেৰা-নেপেৰা একদম।
অ' মানে এইটো কাৰণে মানে অশান্তি লাগি গৈছিল, ঠিকে আছে আজি ৰ'দ দিয়া কাৰণে। ভালে লাগিছে, আমাৰ এইপিনে তো ভাতটো এতিয়া মোৰ টাইম হোৱা নাই, বত বৰ্তমান, মোৰ টাইম হ'ল বাৰটা মানত মই ভাতটো খাই দিওঁ।
দেৰি হয় তোমালোকৰ?
অ' তুমি আপোনালোকে খালে নে নাই?
মই খালোঁ।
খালা নেকি ইমান জল্দি নে?
এ আজি ডাঙৰ পেহীহতঁৰ ঘৰত ভাত খাব মাতিছিলে। গ'লো খাই আহিলো।
অ' তাতে মানে অলপমান জল্দিকে খাই নেকি? মানে তুমি যদি ঘৰত থাকা ঘৰত থাকিলে কিমান টাইমত খোৱা?
মই ৰাতি ভাত নাখাওঁৱে পিছে ঘৰত থাকিলে।
অ', তেনেহ'লে তাতে বেছিকে খাই আছা?
উম, মতে দিনে ৰাতিয়ে ভাত খাইছোঁ।
অ', অ', অ'অলপমান কমকে খালে ভালে থাকে মানুহ বিলাক।
হা?
অলপমান কমকে খাব লাগে ভাতটো।
উম।
মানে ৰাতিটো অলপমান লাইট খাব লাগে।
হয়, হয়।
উম, আপুনি যদি ভাত খাইে দিলে আৰু ওলাই। তাকে আৰু খাব নালাগে, কালি ৰাতিপুৱা লৈকে আৰু কি ভাতে খাব নেকি?
ৰাতিপুৱা ভাত নাখাওঁ, দুপৰীয়া আৰু ৰাতি খাওঁ।
অ', দুপৰীয়া আৰু ৰাতি খাই ন, ৰাতিপুৱা কি খায়?
ৰাতিপুৱা এ কেতিয়াবা একো নাখাওঁ কেতিয়াবা আইতাই ৰুটি এখন দিয়ে সেনেকে খাওঁ।
অ', অ'তেনেহ'লে ঠিকে আছে, তেনেহ'লে আপুনি দুই টাইম ভাত খায়? তেনেহ'লে ঠিকে আছে দুই টাইমে খাব দেই তিনি টাইম ভাত খালে কিন্তু অলপমান! বেয়া হ'ব অ'। মানে মোৰ মোৰ দৰে হ'ব মানে।
উম, দিনত তুমি ভাত কিহেদি খালা?
মই দিনত মই ভাত খালোঁ হ'ল কি আছিলে। অ', প্ৰথম হ'ল এয়া কণী।
উম।
তাৰপিছত আলু ভাজা।
উম।
তাৰপিছত দালি, ভাত আৰু এজন এটা মানে আলুৰ যোনটো বাক বাকলি আছিল এইটো দি মানে এটা চাটনি বনাইছিলে। এইটোদি খালো মানে। তুমি কি কিহেদি খালা?
হেল্ল'।
অ', হয় কোৱা?
তুমি কিহেদি খালা?
দুপৰীয়া?
হম।
দুপৰীয়া কিহেদি ভাত খালো? দুপৰীয়া হেৰি দালি। অমিতাৰ খাৰ বনাইছিলে।
অ'।
আৰু এইটো আলু পিটিকা, বেঙেনা পিটিকা তাৰপিছত। আচাৰ, নেমু সেনেকেই আৰু।
অ', কিমান দিন হ'ল তাতে যোৱা?
মোৰ হ'ল এমাহ মান।
এমাহ মান হ'ল নেকি? ঘৰৰ পিনে চিন্তা নহয় নেকি আহিব কাৰণে? ঘৰৰ পিনে চিন্তা নহয় নেকি আহিবৰ কাৰণে?
নাই হোৱা নাই এতিয়ালৈকে। এ ইয়াতে ভাল লাগি আছে।
অ', তাতে বেছি ভাল লাগে নেকি? ত, তুম এটা কাম নকৰা কিয়?
হা?
মাক ফোন কৰি কিনে কৈ দিয়া যে আমি মই তাতে থাকি যাম।
নকওঁ, নকওঁ মায়োটো ফোন কৰা নাই ন মোক।
অ', তেনেহ'লে তাতে থাকি যোৱা মায়ে যদি ফোনো কৰা নাই।
মাহঁতৰ একো গাতে লগা নাই তাতে আছো এবাৰ ফোন কৰোঁ।
অ', হা।
মাহঁতে ভালে পাইছে নেকি?
ভালে চাগে পাৰিলে নেকি সেইটোয়ে হ'ব। তুমিও চাগে, ফোন কৰা নাই নেকি?
মই কৰিছিলো। এ হ'ল মই দুদিন তিনদিন কৰিলো। তাৰ পিছত একদিন উল্টাই মুক খুধিছে কি হ'ল, এনেকে ক'লে। ফোনটো নকৰো দে থাক।
অ', এইটো কাৰণে চাগে।
উম, সেইটো কাৰণে। নাই-নাই-নাই সেইটো কাৰণে মই ফোন কৰা নাই। এতিয়া সিহঁতৰ কাৰণটো মই গম নাপাওঁ।
অ', তেনেহলে, তেনেহলে মানে আপোনাৰ আহা মানে ইয়া নায়েই।
নাই নাযাওঁ। উম, আৰু দুমাহ মান।
অ', ঠিকে আছে। এ কাম চাম বিচাৰি লওক তাতে এটা।
অ', মই লৈছোয়ে মানুহে ঘৰত কাম কৰিব যাওঁ।
অ',
মানুহে ঘৰত হেৰি বাচন ধোৱা, কাপোৰ ধোৱা।
অ', অ', ৱৰ্ক ফ্ৰম হোম এইটো ঠিকে আছে। এইটো কৰিব পাৰি।
উম, ৱৰ্ক ফ্ৰম হোম হোম নহয়।
অ, হোম।
ৱৰ্ক ফ্ৰম হ'ম নহয় এইটো।
কি হয়?
সেইটো ঘৰে ঘৰে যাই কাম কৰিব লাগে।
অ', এইটোয়ে এইটো ঘৰে ঘৰে মানে হোম টটো হোম।
হোম টো হোম।
হোম, টো হোম, ঠিকে আছে। ভাল কথা।
মানে, বাৰ কেতিয়াবা এনেকুৱা হয়। কাৰোবাৰ ঘৰত এক ঘন্টা ধৰি লোৱা, কাৰোবাৰ ঘৰত দুই ঘন্টা, কাৰোবাৰ ঘৰত পাঁচ ঘন্টা, এনেকে মানে। এনে, মই দছটা ঘৰত কাম কৰো।
অ', দছটা ঘৰত কাম কৰে কিমানকে পায়।?
মাহত
উম,
মাহত, আহে আৰু কিবা এটা। মাহত আহে আৰু কিবা এটা।
আজি, কালিতো গমেই পাই আপোনাৰ এ দিনত মানে এ এক দিনত কিমানকে হয়? মাহত থাকিব কিমানকে, দহটা ঘৰত যদি আপুনি পঁচিছশ টকাকেও পায়।
উম,
ত' মাহত কিমান হ'ব?
মই, হেৰি কৰো। পাঁচ হাজাৰকে লওঁ এটা ঘৰত।
অ', তেনেহ'লে চোন আপুনি আহিব নালাগে দিয়ক। আপুনি এটা এইয়া বনাই ল'ব। অট্ৰালিকা এটা বনাই লওঁক।
অট্টালিকা বনাবলে ইয়াত আকৌ মাটি লাগিব নহয়।
মাটিও পাই যাব ন। আপুনি আপুনি পাঁচ বছৰ কাম কৰিলে মাটিও পাই যাব। আপুনি যোনটো পাঁচ হাজাৰকে লৈ আছে, দহটা ঘৰত।
মাটি বিচাৰিছো পোৱা নাই।
ঠিক আছে হ'ব, আমাৰ এটা মানে, আমাৰ মানে নিজৰ ঘৰৰে মাটি আছে এইপিনে। তাতে লৈ লৈ ল'ব পাৰিব। মই কৈ দিম আপোনাক।
উম।
হুম-হুম।
উম ঠিকে আছে আপুনি। আহিব খোজা নাই গুৱাহাটীত ভালে কথা আপুনি তাতে থাকক।
গুৱাহাটীত যিমান পানী।
অ, গুৱাহাটীতটো বহুত পানী।
পানীৰ উৎপাতো বহুত বেছি।
অ, আপুনি যদি পাৰে নাও এটা লৈ আনিব পাৰে এইপিনে।
নাও ইয়াতে আছে কিন্তু নদীৰ কাষতে মানে ঘৰ। ত মই সেইদিনা। অ, মই সেইদিনা নদীত যাওঁতে নাওতো বহি আছিলো সেইখন নাও উঠাই লৈ যাব পাৰি গুৱাহাটীত।
উমস এইটোত আৰু ভাড়া লাগিল নহয়।
নাই নালাগে সেইখন মানে মই যাৰ ঘৰত। কাম কৰি সিহঁতৰে নাও। চকা নাই বৈঠাই মাৰিব লাগে।
অ ভাল তেনেহ'লে।
উম।
আমাৰ ইপিন্ধ মানে এতিয়া ট্ৰাক এটা যাই আছে মানে আমাৰ ইপিনে নালা বনাই আছে।
অ হয়, হয়, হয় মই হেৰিৰ ষ্টেটাচ পাইছিলোঁ।
পাইছে ন এইটো এইটো ত আৱাজটো শুনা পালেই চাগে।
অ আমাৰ কাউঞ্চিলৰ বাইদেউৰ ষ্টেটাচ পাইছিলোঁ।
অ, ইয়াতে মানে নালা এটা বনাই আছে, দীঘল নালা।
উম, সেইয়া কিবা কাৰোবাৰ ঘৰ চৰ ভাঙা গৈছে নেকি?
নাই নাই আমাৰ ইয়াতে জে চি বি আহিছে আমি মানে এতিয়া।
বনাইছেক। কাবাৰ কিবা ভঙা গৈছে নেকি?
নাই নাই একো ভাঙা যোৱা নাই আমাৰ ইপিনে পুৰা নালা বনাই আছে।
নালাটো কিহৰ ওপৰেদি নিব যদি মানুহে ৰাস্তাইদি নিদিয়ে।
ৰাস্তাৰ ওপৰেদি নালাটো যাব মানে এইটো মানে এইটো টাইপৰ হ'ব মানে আপোনাৰ ওপৰত। তই কালভাৰ্ট টাইপৰ হ'ব। নালগাই নলগাই পাইপ টোতো আমাৰ নাইনটিন অ চৰি আমাৰ পাইপতটো বহুত আগৰ। পৰাই আছে ত পাইপ নলগাই। আমাৰ ইপিনে নালাতো উপৰেদি এটা কালভাৰ্ট হ'ব। যোনটো আমাৰ এইবিলাক গুৱাহাটী গুৱাহাটী চহৰ বিলাকত চোৱা নাই? ৰাস্তাৰ চাইডেদি কালভাৰ্ট যে থাকে।
হয়।
এনেকুৱা টাইপৰ কালভাৰ্ট এটা হ'ব।
হয়, হয়, হয়, হয়।
তাৰেওৰেদি মানে আমি খোজকাঢ়ি যাব লাগিব চাইডেদি ৰাস্তা থাকিব আৰু আমাৰ ওপৰেদি এটা ৰাস্তা। তা বনাইছে পাহাৰৰ চাইডেদি। এইটো বহুত ওখ ৰাস্তা ডাইৰেক্ট মানে পাহাৰৰ পিন্ধি। পিনে ক'বা কবে চহৰে তহৰে যাব পাৰি আৰু।
উম।
আপুনি যদি আহিব পাৰে এ দেখা পাব আপুনিতো তাতে থাকিব। তাতে কিবা ৰাস্তা চাস্তা বনাইছে যদি তাতে চাব নহ'লে।
ইয়াতে ৰাস্তা ঘাট ভালে বনাব লগীয়া নহয় আৰু ধুনীয়া পুৰা একদম।
অ। তেনেহলে আপুনি আপুনি চাগে সচাকে নাহে নেকি আৰু।
আহিম চাগে আৰু।
কেতিয়ানো?
নাহিম চাগে আৰু বোলো।
অ নাহিব নেকি অ ঠিকে আছে ন নাহিলে আৰু আপোনাৰ লগত। কি আৰু কম আহিলে ক'লো হয়! ৰাস্তা, ৰাস্তা বিলাক দেখালো হয়!
বাকী ঘৰত খবৰ ভাল নে চবৰে!
ঘৰৰ মানে, আমাৰ নে! অঁ, আমাৰ, আমাৰতো চবৰে ভাল! আমাৰ চবৰে, ভালে চলি আছে! মই ঘৰত অলপমান নয়া কৰি আছো! মানে, হাজিৰা হিচাপে কাম কৰি আছো! মানে, কালাৰ চালাৰ কৰি আছো! বহুত দিন ধৰি, যোৱা নাই নহয়! অঁ ৰং কৰি আছো!
অঁ
সতুত আজি কালিতো গমেই পাইছে, হাজিৰা এটা মাতিলে বহুত টকা লৈ লয়!
হয়- হয় -হয়
ত' এই কাৰণে মই মানে ঘৰতে নিজে লাগি দি আছো! মই আৰু মোৰ খুৰাও আছে!
ঠিকে আছে ঠিকে আছে!
উম, আ, ঠিক আছে হ'ব!
অঁ, দে!
খবৰ আছে